মোৰ ভইচটো শুনা পাই আছেনে?
হয়-হয় শুনা পাইছো হয়।
হয়। কি কৰি আছে?
মই আছো এনেই আছো তুমি।
অ, ময়ো আছো এনে, ভাত পানী খালা নে?
অ, খালো। তুমি খালাানে?
অ, খালো-খালো বাকী ঘৰত ভালনে?
অ, ভালেই। তোমালোকৰ ভাল?
অ, ভালে- ভালে তাকে বহুত দিন ধৰি তোমালৈ ফোন কৰা নাই আজি ফোন, কৰিলো বুলি তোমাৰ লগত এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি?
হয় কোৱাচোন বাৰু কি বিষয়নো আজি বাচি ললা।
তোমাৰ বিষয়টো এতিয়া আমাৰ বৰ্তমান সমাজত যি চলি আছে মানে এটা এ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈছে আমাৰ অন্ধবিশ্বাস। হয়, তোমাৰ এতিয়া বিষয়টোৰ ওপৰত পাতিম মানে কেনে হ'ব বাৰু বিষয়টো।
হয়, বিষয়টো ভালেই হ'ব ভাল বিষয় এটা যোগাছিল ললা দেখোন।
হয়-হয় এতিয়া কবলৈ গ'লে তোমাৰ এক কথা মানে, আচল কথাটো হৈছে কি অন্ধবিশ্বাস অন্ধবিশ্বাস মেইন কথাটো হৈছে আমাৰ চকু মুদি বিশ্বাসৰ তোমাৰ অন্ধবিশ্বাসৰ সি আচলতে সেইটো। অ আমি জনামতে অন্ধবিশ্বাস মানে কি চকু মুদ বিচাৰ কাৰণটো কিন্তু আচলতে সেইটো কথা নহয় কিন্তু অন্ধবিশ্বাস মানে হৈছে কি আমাৰ বৰ্তমান সমাজত যিবোৰ আহ, যি মানে এতিয়া কথাত কবলে গ'লে যিসমূহ চলি আছে তোমাৰ। আমাৰ ডাইনী হত্যা, ডাইনী হত্যা ভূত, পিসাচ এইসমূহকে অন্ধবিশ্বাস বুলি কোৱা হয়-হয়।
হয়।
তুমি বুজি পাইছা নে? হয়, এতিয়া তুমি, তুমি চোৱা আমাৰ কি হৈছে এ আগৰ দিনৰ মানুহসকলে কি হৈছে গম পোৱা নাই, তুমি যদি আ আমি যদি বাতে দি কোনোবা এটা, এটা শুভ যাত্ৰাত যদি গৈ থাকো দেই। তাৰ সেই শুভ যাত্ৰাত বাহন শুভ যাত্ৰা তাত যে বাহনত যে গৈছোঁ, সেই বাহখনৰ পন্দৰ দি যদি তোমাৰ এটা মেকুৰী পাৰ হৈ যায় আমাৰ, মানুহসকলে কয় আমাৰ বোলে সেই আজি তোমাৰ কামটো শুভ নহব যাত্ৰাত অশুভ হব, সেইবোৰ তোমাৰ অন্ধবিশ্বাস নহয়নে বাৰু। আৰু তুমি চোৱা, আগতে কি হয়, আমাৰ আমাৰ ঘৰৰ ঘৰ বিলাকত তোমাৰ যদি, ৰান্ধনীয়ে তোমাৰ ভাত বা- ৰান্ধনীৰশালত যদি তোমাৰ কিবা কাম কৰি থাকে। ৰন্ধন প্ৰকৰ ৰন্ধন লাগিছে, তাৰ হাতৰ পৰা যদি যমান নিমখ পৰি যায়। সেই, সেই মানে সেই কথাটো তোমাৰ অন্ধবিশ্বাস বুলি তুমি, সেইটো এটা তুমি ক'বা নে বাৰু অন্ধবি্বাস বুলি? সেইটো তোমাৰ আকস্মিক ভাৱে হোৱা এটা ঘটনা।
হয়, হয়, হয় হয় আপুনি তুমি ভাল কথাই কৈছা বাৰু, জি আজিকালি অন্ধবিশ্বাসে মানুহক, বহুতো ঘটনা হৈ গৈছে নহয়, বহুতো ডাঙৰ ডাঙৰ ঘ ঘটনা হৈছে অন্ধবিশ্বাস ফত ডাইনী হত্যা, নি মানুহৰ ওপৰত হত্ তাচা চলি আছে, বহুতো শোষণ চলি আছে। আমি এতিয়া নাজানো বুলিহে, গাঁৱলীয়া অঞ্চলত বহুত, বহুত বেছি হৈ আছে। ইমান বিজ্ঞানসন্মত যুগতো যে, অন্ধবিশ্বাস াহক ইমান অন্ধবিশ্বাস হৈ আছে, মানুহৰ ভাবিলেই ভয় লাগে।
হয় হয় হয়, এতিয়া আমাৰ চোৱা, গ আমাৰ গাঁও অঞ্চলৰ অন্ধবিশ্বাস াতটো বেছি কিয়, আমাৰ গাওঁ অঞ্চলত নিৰক্ষৰ লোকৰ তোমাৰ সংখ্য্াটো বেছি হয়। কেলে এতিয়া চাবা দে আমাৰ, আমাৰ গাঁৱত যেনিবা এজন এজনী মানে, কুৎিত নাৰী আছে দেই। সেইজনী কিছুমান মানুহে তোমাৰ এটা এ ছালৰ নাৰ সেই কুঠিন নাৰী গৰাকী তোমাৰ ডাইনী, ডাইনী হিচাপে সাজি তেওঁ মানে তেওঁ যত যাই মানে কাম শুভ নহয়, তেনেকুৱা কিছুমান এ উৰা বাট তৰি তেওঁ কুচিত মানে তেওঁ আচলতে, ভগৱানে দিয়া এটা হেৰি হয়, তোমাৰ কুটচিত, দেখিবলৈ কুতচিত, কিন্তু তেওঁৰ কোনো দুখ নাই, কিন্তু কিছুমান ওচৰ চুবুৰীয়া মানুহে কি হয় তেওঁক দাইনী বুলি হেৰি কৰি তোমাৰ অত্যাচাৰ কৰে হত্যা কৰা দেখা গৈছে, বহুতো মানে সমাজত প্ৰচলিত এইসমূহ।
হয় হয়, অ' আপুনি তুমি ভাল কথাই কৈছা বাৰু, কিন্ত্ত সেই তণে আজিকালি ইমান বিজ্ঞানসন্মত যুগত যে মানুহে ইমান অন্ধবিশ্বাস দুুৰৰ্বখ হৈ আছে, আমি ইমান উন্নত হৈছে, কিন্তু হ'লেও আমাৰ চিন্তাধাৰাবোৰ উন্নত হোৱা নাই, কিছো কিছো ক্ষেত্ৰত আমি এতিয়াও বহুত, পিছ পৰি আছো, আমাৰ সমাজখনৰ কিছুমান মানুহ সকলো কথা কোৱা নাই বাৰু। কিছুমান মানুহ বহুত পিছ পৰি আছে।
হয় হয়, সেই তোমাৰ, এই আমাৰ, হয় কোৱা হয়।
অ', আজিকালি এতিয়া কিছুমান এনেকুৱা ধণৰ মানুহ আছে, কিবা ৰোগ হলে মানুহে ড্ক্তৰৰ ওচৰত যাব লাগে, কিন্তু মানুহে সেইবোৰ নকৰি, বস্ত বেজালে সেইবোৰ কাম কৰিবলৈ যায় যাৰ ফলত কিছুমান মানুহৰ মৃত্যু পৰ্যন্ত হৈছে। আজি চোৱাচোন তোমাৰ সাপ, সাপ, সাপ ইমান বিষাক্ত এটা বস্তু।
হয় হয়।
সেইটো, মোৰা লগে লগে মানুহে তৎকালীন ভাৱে আজিকালি ইমান উন্নত চিকিৎসা, আছে। চিকিৎসা সেৱা চলি আছে, আজিকালি, ওচৰৰ চিকিৎসালয়তো উ ইমান ডাঙৰ ডাঙৰ, মেডিকেল, মেডিকেল বিলাকত ৰ সাপৰ সাপে কামোৰা, দৰৱ, ঔষধ বেজি। তৎকালীনভাৱে আমাৰ চৰকাৰখনে যোগান ধৰিছে, তাৰ সেইবোৰ মানুহে চিন্তা নকৰি লৰালৰিকে হাতেৰে ফুটাৰ লগে লগে বেজ মাতিব, আকৌ যাদু মন্তটো আনিব, যাৰ যাৰ ফলত মানুহ মৃত তো পৰ্যন্ত হৈছে।
হয় হয়, তুমি একদম এটা ধুনীয়া ধুনীয়া কথা ক'লা। সেইটোৱে তোমাৰ আমাৰ এতিয়া কি হৈছে বৰ্তমান এতিয়া বৰ্তমান সময়ত যদি আমাৰ সাপে খুতে তুলি কলৈ এতিয়া বেজ বেজিছে ত' এতিয়া এই বিজ্ঞানৰ যুগত তুমি যদি বেজবজালিৰ ওচৰলৈ যোৱা তোমাৰ তোমাৰ ভাল হোৱাৰ বিপৰীত আ, মিত টো মুখত পৰা দেখা গৈছে, আগতে কি হয় তোমাৰ যদি মানুহৰ কিবা এটা বেমাৰ হয় আমাৰ আগৰ দিনৰ মানুহে কয় হাত হাত যোৱা, এই ৰাখি ফল এইসমূহ তোমাৰ মই মানে বিশ্বাস নকৰোঁ। তুমি বিশ্বাস কৰানা বাৰু?
নাই নাই ময়ো বিশ্বাস নকৰোঁ বাৰু, হলেও কিছু আমি বিশ্বাস কৰিবলগীয়া হৈ পৰে।
হয় হয়, কিছুমান হয়, কিছুমান কাৰণ আছে সেই সময়ত তোমাৰ আ, তোমাৰ মানে কিছুমান বস্তুৰ গুণ আছে সেইসমূহ বিশ্বাস কৰিবলগীয়া কিন্তু সকলোবোৰ বিশ্বাস কৰিবলগীয়া বুলি মই নাভাবোঁ মানে।
হয়।
হয়।
হয় হয়, তুমি ভাল কথাই কৈছা, বাৰু কিছুমান কিছুমান এনেকুৱা হৈছে মানুহৰ অন্ধবিশ্বাসত এনেকুৱাই দুখ খাই গৈছে
হয়।
দুখ খাই গৈছে, বিজ্ঞানৰ বস্তুটো উপলঙা কৰি দিছে, সেই আজিকালিনো কি কয় আমি এনেকেই কৰিছিলোঁ, আজিকালিহে এইবোৰ ওলালে। আৰু মন্তব্যও মানুহে দিবলৈ দিছে মানে।
হয় হয়, সেই সেই সমাজত তেনেকুৱা কিছুমান লোকৰ বাবে আমাৰ সমাজখন উন্ন উন্নতি ভৰলে আগবঢ়া নাই, এই আগৰ যি অন্ধবিশ্ব তেওঁলোকো সেই সমাজখন মানে এটা অন্ধবিশ্বাসতে সোমাইছে, এই বিজ্ঞানৰ দিনত যদি তুমি এ, অন্ধবিশ্বাসত সোমাই থাকে, আমাৰ মানে সমাজত কেতিয়াও উন্নতি নহ'ব আৰু তোমাৰ অ' ভাল কথা বা কাম কেতিয়াও নহ'ব, তুমি সেইটোয়ে ক'লো এতিয়া বেমাৰ হ'লে তোমাৰ হাত চোৱা এইসমূয়হ এটা এইসমূহ মানে অ' তুমাৰ এটা বেয়া কাৰ্য বুলি ক'ম মই।
হয় হয়, আমি এতিয়া আনুষ্ঠানিক শিক্ষা লাভ কৰিছিলোঁ কৰিছোঁ যদিও কিছুমান বিজ্ঞানসন্মত, বিজ্ঞানসন্মত কথা ভা মানে বিজ্ঞান সন্মত জৰিয়তে আমি পঢ়িবলে পাইছোঁ যদিও কিন্তু বিজ্ঞানসন্মতৰপৰা আমি কিছুমান কিছু ক্ষেত্ৰত বিজ্ঞানৰপৰা আঁতৰি আঁতৰি আহিছোঁ। তাৰফলত কিছুমান উৰা বাতৰি, আমি অন্ধবিশ্বাস মানুহক কিছুমান সাধাৰণ সাধাৰণ কথাতে মানুহক আমি দুখ দিবলৈ দুখ দিবলৈ গৈ আছোঁ।
হয়, হয়, হয়।
তেনেকুৱা হৈছে কথাবোৰ।
হয় হয়, তুমি আৰু এটা কথা লক্ষ্য কৰিছা নাই বাৰু, এতিয়া আমাৰ যি আ, চৰকাৰে এটা ভাল মানে শিক্ষানীতি এটা ভাল পদক্ষেপ লৈছে যে অন্ধবিশ্বাস এইসমূহৰ কথা আমাৰ কিতাপতো লিপিবদ্ধ কৰিছে। সেই যে আমি আমাৰ এই বৰ্তমানৰ ন-নৱপ্ৰজন্ম এই বিশ্বাসৰ মাজত মানে বিশ্বাস, অন্ধবিশ্বাস বিশ্বাস নকৰি যাতে আমাৰ বি বিজ্ঞানৰ যি নতুন পদ্ধতি আৰু নতুন যি চিকিৎসা সেইসমূহৰ মানে আমাৰ ছাত্ৰ ছাত্ৰী, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যায় তাৰ ওপৰত আমাৰ আ, পাঠ্যপুথিটো অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমান সময়ত।
হয় হয়, উ, হয় হয়, তুমি ভাল কথাই কৈছা বাৰু।
হয়।
সেইকাৰণে আজিকালি উ উম হয় কওকচোন। উম, অ'। এতিয়া বিজ্ঞান বিজ্ঞানৰ বিজ্ঞানসন্মত দিনতো মানুহে ইমান অন্ধবিশ্বাস অন্ধবিশ্বাস হৈছে মানে ধনী যাৰ চা আছে তেওঁলোক লাগিলে যিমান কুচিৎ বা যিমান যি হলেও তেওঁলোকৰ ওপৰত একো অত্যাচাৰ নহয় যিবিলাক মানুহ আমাৰ দুখীয়া শ্ৰেণীৰ হয় সেইবিলাকৰ ওপৰত দৰ বৰবোৰ হৈ আছে যিমান ঘটনাবোৰ হৈ আমাৰ দুখীয়া ধনী মানুহৰ মাজ লগতহে বেছি হৈছে অন্যায়তো আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ লগতহে বেছিকৈ হৈ আছে।
হয়, হয় তোমাৰ আৰু এটা কথা
স
হয় এতিয়া তুমি চোৱা আগতে কি হয় ম আমি এতিয়া প যিকোনো এটা পৰীক্ষা দিবলৈ গৈছো ন সেই পৰীক্ষা খাই তোলে তুমি যদি এটা ডিমগনি খাই যোৱা বোলে তুমি তেতিয়া মানুহে কয় এইটো শিক্ষা দিবলৈ যাওঁতে ডিংপনি খাই না যাবি পৰীক্ষা শূন্য পাববি কিন্তুাৰ এটা বিজ্ঞান ভ কাৰণ বিজ্ঞান ভিত্তিক তোমাৰ ছাইণ্টিফিক এটা ভাল এনেকুৱা এটা ভাল ৰিজন আছে কিন্তু সেই অন্ধবিশ্বাসত ডুব গৈ থকা লোকসকলে নাজানে কি গ'ম নাই আমাৰ ডিমকনিত কি থাকে ভিটামিন তোমাৰ বি টুৱেলভ এটা ভিটামিন থাকে সেইটোয়ে তোমাৰ আমাৰ মগজৰ যি এক জ্ঞানৰ শক্তি সেই শক্তিৰ ভঁৰা়ল এটা মজবুত কৰে কিন্তু আমাৰ যি নৱ নৱপ্ৰজন্মসকলে জানে কিন্তু যি আগৰ দিনৰ নিৰক্ষৰ লোকসকলে তেওঁলোকে নাজানে তেওঁলোকে কি কয় আহ পৰীক্ষা দিবলৈ যাওঁতেনে বোলে ডিম কণী নাখাবি পৰীক্ষা বহি শূন্য বাবোৱ সেইবোৰ সময়ত এটা মিছা মিছা এটা অপবাস হয় নাই তুমি কোৱাচোন বাৰু
হয়, হয়, হয়, হয় বাৰু হয় তুমি ভাল কথা কতা ক এতিয়া সেয়েহে আমি এতিয়া আমি যিমানে কলেও আমাৰ কিছুমান মানুহে চিন্ত ধাৰাবোৰ আমি সলনি হৈছে যদিও বহুত এতিয়াও আছে আমাৰ গাঁৱত। এতিয়াও বহুতো অন্ধবিশ্বাস আছে অন্ধবিশ্বাস আজি এতিয়া বৰ্তমান সময়ত এজনী মহিলা মাহেকীয়া হলে সেই মাহেকীয়া হলে চুবিব নোপায় বা কিবাক চুব নাপায় তান তাতো বিজ্ঞানসন্মতা আছে চুব নাপায় মানে তেওঁলোক কাম কৰিব ন চুব নাপায় মানে তেওঁৰ শৰীৰটো সেইদিনৰ কাৰণে আমি উ কষ্ট কাম কৰিব নালাগে সেই সেই কাৰণে সেইদ আমাৰ একাষৰীয়াকে থৈ দিয়া হয় উদ্দেশ্য থাকিব দিয় কিন্তু আমাৰ কিছুমান
কি কয় লেতেৰা বস্তু বুলি তেওঁক অন্ধবিশ্বাসত দুখ দখ গৈ পেলাই তেওঁক বেয়া জাগাত শুবলৈ দিয়ে তলত শুবলৈ আমুকতটো নুচুবিু সেইবোৰ অন্ধবিচাৰ বুলিও ক'ব পাৰি
হয়, হয় হয় একদম তুমি ঠিক কথাইছা সেইটোৱে এ তেওঁলোক সেইটো সময়ত তেওঁলোক মহিলাসকল এটা দুৰ্বল হৈ থাকে। তেওঁলোকে মানে যিকোনো কষ্টৰ কাম কৰিব নালাগে তেওঁলোকৰ শৰীৰত কষ্ট পোৱাৰ চাস্ন থাকে সেই সম কাৰণে নিদিয়ে কিন্তু তোমাৰ অন্ধবিশ্বাস হয় অন্ধবিশ্বাসী লোকসকলে তেওঁলোকেই টো নাভাবে সেইটো কিন্তু সিহঁতক তেওঁলোকৰ এটা একষৰীয়াকে তোমাৰ শেৰ শেষৰীয়া মানে হেৰি দিয়ে। মৰ্যদা দিয়ে তেওঁলোকক হয়।
ইমান ইমান উন্নত হৈছে যদিও বহুতো মানুহে উন্নত মানে পোহৰ দেখাই নাই উন্নত বিজ্ঞান সন্মত ইমান যদি উন্নতি কৰা আমি আনুষ্ঠানিকৰ ইমান অন্ধবিশ্বাসো আমাক সমাজৰ পৰা আঁতৰাবলৈ চাই আছে বহুতো লোকে পৰীক্ষা নিৰীক্ষা কৰি আছে কিন্তু হ'লেও আমি সেইবোৰ এৰি দি বলে আমি বিচৰা নাই, আমাৰ আমাৰ মানুহবোৰ পৰা আমাৰ বিলাকৰ গাতে ভুল আছে বাৰু। সেইটো বেলেগকো দুখ দি লাভ নাই। আমিও কেতিয়াবা ভ বাধ্য হও, অ হয় নেকি? এইটো এনেকুৱ হে নেকি? অন্ধবিশ্বাসটো কেতিয়াবা এনে কুৱাই আমাক মানে এনেকুৱাকে হয় আমিও ভাবিবলৈ বাধ্য হৈ মানে হয় নেকি? এইটোয়ে সঁচা নেকি?
হয় সেই সময় আচলতে সেই সময় কি হয় আহ আমাৰ কি হয় সেইবোৰ প্ৰজন্ম প্ৰজন্ম চলি অহা মুখে মুখে কিছুমান কথা কিন্তু সেইবোৰ আমি আমি নৱপ্ৰজই এটা চাব লাগে তাৰ ৰিজন কি? কাৰণটো কি? বিজ্ঞান মানে সকলোৰে বস্তু এটা বিজ্ঞানসন্মত কাৰণ থাকে, সেইসমূহ চালি জাৰি চাই পেলাই ভালসমূহ আমি হেৰি কৰিব লাগে, তেতিয়াহে আমি বিশ্বাস কৰিব লাগে। কিন্তু এনেই আমি হেৰি কৰি লাভ নাই। হয় এ আজিলৈ সময় হৈ গ'ল যিহেতু বাৰু তোমাৰ পৰা নজনা কথা বহুতো শিকিলো, অ বাৰু তোমাৰাল লগৰ কথা পাতি আজি ভালেই লাগিল, বাৰু আজি ইমানতে ৰাখিছো দিয়া।
অ হ'ব দিয়া হ'ব, ধন্যবাদ অ হ'ব।